হেল্ল' হেল্ল' অ শুনিছ ছো।
অ' এতিয়া পিছে আমি কথা পাতিব লোৱা টপিকটো হল এডুকেশ্বন। অ' এবাৰ শিক্ষাৰ ওপৰত। ত' মই সেইটোয়ে কব ক'ব খোজো আৰু না যে এডুকেশ্বন কলে আজিৰ যুগত মানে এডুকেশ্বনটো বহুত। লাগা দৰকাৰী বস্তু, এডুকেশ্বন নহলে একোৱে নহ হয় আজিকালি যুগত মানে চাব গ'লে বহুত এনেকৈ এডু কেশ্বন লগত কানেক্টেড আছে কিবা বেপাৰ-বাণিজ্য কৰিব। বানিয়ৰ এডুকেশ্বন লাগা হয় বা পঢ়ি পঢ়ি কেনে অলপ অলপ চলপ পঢ়িহে মানে এনেকে আজিকালি অ' চাকৰি বোৰো নাপাই। নাপায় বেছ ছিকে পঢ়িব লাগা হয়, আৰু ক'ব গলেতো অ' আগত মানে আগৰ যুগত অলপমান পঢ়িলে মানে ভাল চাকৰি এটা পাই গৈছিল আৰু না। যেনেকে মেট্ৰিক-মেট্ৰিক। পাছ কৰিলে বা এনেকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে মানে এটা ভাল চাকৰি পাই গৈ ছিলে, আগৰ আগৰ মানে দিনবোৰত কিন্তু এতিয়াতো চাব গলে বহুত এনেকৈ ডিগ্ৰী কমপ্লিট কৰাৰ পিছতো চাকৰি নাপায়। বিকজ এতিয়া মানে ক'ব গলে পপুলেশচনো বেছি হৈছে, যাৰ কাৰণে কম্পিটিচন বেছি। হৈ আছে জবৰ কাৰণে বা কিবা বেলেগ এটা চাকৰিৰ কাৰণে সেইকাৰণে মানে আজিকালি সেইটো মানে কোৱালিটিটো বেছ বেছি চোৱা যায় আৰু না।
অ' হয়।
হয়, কিবা কিবা এটা চাকৰি লাগিলেও মানে এতিয়া অলপ পঢ়িলে নহয়। বেছিকে পঢ়িব লাগে আৰু এইটো সেইটো অকল নহয় কিন্তু আজিকালি চাব গ'লে মানে অ' অকল হায়াৰ চছেকেণ্ডাৰী পাছ কৰিও মানে এনেকে জব এটা নাপ পাই আৰু না ভাল চাকৰি এটা নাপাই, ডিগ্ৰী কমপ্লিট কৰিও ক এনেকে বি এড কৰিব লগা হয় কিবা টেট একজাম বোৰ দিব লগা হয়। তাৰ পিছতহে এনেকে চাকৰি পায় আৰু না কিন্তু আগৰ দিন বোৰতো এনেকে নাছিল আৰু আগৰ দিন বোৰত মানে অ ল'ৰা-ছোৱালী বোলে বোৰে এনেকে পঢ়িব কাৰণে চাঞ্চো পোৱা নাছিল। আগতেতো গাঁও বোৰত মানে এনেকে স্কুলবোৰ নাছিলে। হায়াৰ এডুকেচন ল'ব কাৰণে ইহঁতে টাউনবোৰত যাব লগা হৈছিল। এনেকে চিটিবিলাকত আৰু যাৰ মানে ঘৰ পৰিয়ালত মানে এনেকে পইচা নাই বা অলপ দুখীয়া হয় সিহঁতেতো অ এনে কে টাউন টাউনত যাই কেনে বা চিটিত যাই কেনে এনেকে পইচা দি কেনে পঢ়াব পৰা নাছিল। ন। সেইকাৰণে আগৰ যুগত মানে অ সেইটো পইচা ক্ৰাইচিচৰ কাৰণে যাৰ পঢ়িব মন আছ তে ইহঁতেও পঢ়িব পৰা নাই। কিন্তু আজিৰ দিনত হলে মানে চব ফেচিলিটিছ আছে আৰু না। চবে মানে আজিকালি পঢ়াতো বেছি গুৰুত্ব দিয়ে। ক'ব গলে পঢ়াট টো গুৰুত্ব দিব লাগে সেইটো আমাৰ সামাজিক জীৱনতো কাম আহে আৰু সে সেইটো মাত্ৰ নহয় কিন্তু পঢ়াটো মানে চব বস্তুতে কাম আহে আৰু না পঢ়া নহলে একো নহয় এনেক ক'ব পাৰি এতিয়া এতিয়া চাব গলে হয় এইটা বেপাৰ বাণিজ্য কৰিব কাৰণেও তুমি অলপ চলপ অংক বা মেথছ জানিব লগা হ'ব একো নাজানিলে এনেক অ বেপাৰ বাণিজ্য কৰিব নোৱাৰি যদি দোকান এটা হৈ গেলামালৰ দোকান দিলে তুমি এটা মানে বেছি অংকটো জানিব লাগিব তেতিয়াহে তোমাৰ মানে কাষ্টমাৰ লগত কেনেকে ডিল কৰিবা নহলে বা প্ৰফিট কেনেকে হৈছে কিমান ইনভেষ্ট কৰিছ সেইবোৰৰ মানে এটা হিচাপ নাথাকিব মানে বাজেট কৰিব নোৱাৰিব আৰু যেতিয়া মানে ভাল এনেকে শিক্ষা লব এইটো শিক্ষাটো ললেহে মানে চমাজতো এনেকে ভাল মানে ভাল মানুহ হৈ থাকিব পাৰিব নহলেত এনেকে নাই আৰু এনেকে চমাজত মিলি থাকিব নোৱাৰিব বুজি নাপায় এনেকে হৈ থাকিব আৰু সেইকাৰণে শিক্ষটো যিমান পাৰে আমি ল'ব লাগে আৰু শিক্ষাটো মাত্ৰ অকল স্কুলত স্কুলত গ'লে মাত্ৰ শিক্ষা ল'ব লাগে অকল কিতাপৰ শিক্ ক্ষা ল'ব লাগে সেইটো নহয় কিন্তু চমাজৰ শিক্ষা বা বাহিৰ বাহিৰৰ মানে কি চলি আছে কি চলা নাই সেইব বোৰ চবৰে শিক্ষা মানে আমাক লাগে আৰু না আৰু কম গলে শিক্ শিক্ষা মানে না আমাৰ ফাৰ্ষ্ট মানে যোনটো আমাৰ সৰুৰ পৰা মানে শিকাই আছ আমাৰ শিক্ষক বোৰ ক'ব গ'লে মানে আমাৰ মা দেউতা আৰু নাই ইহঁতে আমাক ফাৰ্ষ্ট মানে শিকাইছে ক'ব গ'লে ফাৰ্ষ্ট যেতিয়া আমি খোজ কঢ়িবা শিকিছো বা যেতিয়া আমি মাৰ কোলাতে আছিলো তেতিয়াৰ পৰা মায়ে আমাক মানে আ জীৱনৰ শিক্ষা শিক্ষা খিনি দি আছে আমি যি খিনি কথা পাতি পাৰিছো সেইটো মায়ে শিকোৱা মাৰ পৰাই শিকা মা দেউতাৰ পৰাই শিক কা ঘৰত আমাক কেনে কে মানে থাকিব লাগে মানুহক কেনেকে ব্যৱহাৰ কৰিব লাগে সেই বোৰ চব মানে আমি ফাৰ্ষ্ট নিজৰ মা দেউতাৰ পৰাই শিকো সেইকাৰণে আমি নিজৰ মা-দেউতাক এইটো ফাৰ্ষ্ট দৰ্জাটো দিব লাগে আৰু নাই যে আমাৰ ফাৰ্ষ্ট শিক্ষক মোৰ মা-দেউতা বা আমাৰ মা-দেউতাই আছিল জোনে মোক ইমান বস্তু শিক কালে, অ', নাৰ্চাৰ ক্লাছ নাৰ্চাৰীৰ পৰা লৈকেনে হাত ধৰি পঢ়াই কিনে, অ', আৰু বেলেগ বাহিৰৰ বস্তুবোৰ শিকাই কিনে আমাক এতিয়া ডাঙৰ দীঘল কৰি আনিলে‌ সেইকাৰণে ফাৰ্ষ্ট মানে প্ৰায়ৰিটিটো ফাৰ্ষ্ট দৰ্জাটো মানে মা-দেউতাক যায় আৰু না আৰু ছেকেণ্ডটো কইব গলে আমাৰ স্কুলত মানে স্কুলৰ এই শিক্ষকবোৰ জোনে আমাক শিকায়, নাৰ্চাৰীৰ পৰা হাত ধৰি। কেনে পেঞ্চিল ঘুৰাই - ঘুৰাই এ বি চি ডি শিকাৰ পৰা ডাঙৰলৈকে মেচ্ৰিক পাছ কৰালৈকে বা হাই ছেকেণ্ডেৰী পাছ কৰালৈক এনেকে বহুত শিকাই আহিছে ন, ত সে ত' সেইটো শিক্ষক বোৰৰ কাৰণেও আমি মানে অ, নিজৰ এটা জাগা দিব লাগে আৰু ন? অ, ইহতেও আমাক বহুত এনেকে শিকাই আহিলে। আৰু আমিও শিকিব লাগিব নহ'লে আজিকালিৰ যু যুগত মানে শিক্ষা নাথাকিলে একোৱে নহয়। শিক্ষা নাথাকিলে তুমি এনেকে জীৱনত মানে চলিব নোৱাৰিবা আৰু না। জীৱনত চলিব কাৰণে শিক্ষাতো মেইন আৰু শিক্ষাটো লাগিবই। শিক শিক্ষা নহ'লে যত মানে নোৱাৰে মানে আজিকালি ট্ৰেভেল কৰিব কাৰণেও বা এটা জেগাৰ পৰা দুটা জেগাত যাব কাৰনেও ট্ৰেনত ট্ৰেভেল কৰিব কাৰণে অ, মানে এটা নলেজ টো লাগে আৰু ন আৰু বা বাহিৰৰ নলেজ থাকাতো বাহিৰৰ শিক্ষা মানে জানাত থাকাটো বেছি ভাল আৰু। এতিয়া মই আপোনাক সুধো আপুনি কিবা কি ভাবা এইটো শিক্ষাৰ ওপৰত?
অ', - অ', নমস্কাৰ, মই এতিয়া আপোনাৰ পৰাই বহুত শিক্ষাৰ কাৰণে বহুত কিবা শিকা পাইছো। মই ইতিয়া কম, তাৰ মানে শিক্ষা ক'লে আমিও সৰু লৰ চৰাইবিলাক যিতিয়া সৰুৰ পৰা মই কিবা মা-মা লগৰ বাত দেউতাৰ লগত থাকে, ইয়াত পৰাহি আমি শিক্ষাটো আগত লব পাৰে তাৰ পিছত যেতিয়া ডাঙৰ হয় তাৰ পিছ কৰিহে আমি স্কুল বা অংগনবাদী ফাৰ্ষ্টত এনেকা যায়। তাৰপিছত স্কুলত যাইকিনি আমি অ, কিছুমান প্ৰাইভেট স্কুলৰ ই বি চি ডি এনেকা। শিকিব পাৰে আৰু কিছুমানে বড়ো মিডিয়াম, ইটো আছিল। অ, আগতে আছিল অ, আ ই এনেকা অ, বড় কিবা শিক্ষা ইটো লৈছিল। তাৰ পিছত ডাঙৰ হৈ কিনি যেতিয়া অ, ক্লাছ ছিক্স হৈ যাব তেতিয়া ইহতে ইমি স্কুলত যাই কিনি ইনেকা ভালকে শিক্ষাটো লব পাৰে তাৰ পিছৰ যিটো কিছুমান বেপাৰ ফালাক বা বিজনেছ কৰা কাৰণে আমাৰতো ফাৰ্ষ্টৰ শিক্ষাটো ল'ব লাগিব। বা কিছুমান হিচাপ কিতাপ কৰিব লাগে, ইয়াৰ কিমইন মানে ভালকে আমি মানে শিক্ষাটো লব পাৰে। যদি শিক্ষা নাই তেনেহ'লে আমি সিটো ল'ব পাৰা নাই বিজনেচো কৰা বা কিবা হয় দিগদাৰ হয় এইকাৰণে আগতে আমি শিক্ষাটো লব ল'বা লাগে আৰু না?
হয়- হয়।
আৰু মানে আমি শিক্ষা ক'লে বহুত আছিল, যেতিয়া অ, চাক ক বা জব কৰিব যাব তেনেহলে আমি শ শিক্ষাতো আগত ল'বা লাগিব তাৰ পিছত সে আমি অ, যি ইন্টাৰভিউ হৈ যায় চাকৰি কাৰণে বা আৰ্মি চাকৰি কৰিব কনিবা বা টিচাৰ চাকৰি এ শিক্ষা কৰিলেও আমি আগতে মানে যিহেতু শিক্ষাটো লব প্ৰয়োজন হয় এইকাৰণেতটো আমি চবে শিক্ষা ললো আহ শিক্ষাটো ল'ব লাগিব যেতিয়া শিক্ষা নাই মানে জগতৰ মানে এক একো কামেই নাই যেতিয়া শিক্ষা আছে তেতিয়া সেই জগতত চব কাম বিলাক কৰিব পাৰে যদি শিক্ষা নাই মানে শিক্ষা নাই যদি অ একো কামেই কৰিবা কিবা নাই আৰু না
আহ হয় বুজিছো অহ
আপুনি আৰু কব পাৰিব শিক্ষাৰ কাৰণে
অ অ শিক্ষা কব গলে ন অকল যে স্কুলত যাই কেনে পঢ়া সেইটো শিক্ষা বুলি ক'ব নোৱাৰি শিক্ষাটো বেলেগ বেলেগ ধৰণৰ আছে যেনেকে আমি বহত বহুত এনেকে বেলেগ বেলেগ ধৰণৰ শিকিব পাৰিম কিছুমানে হ'ব পাৰো হ'ব পাৰে কি পঢ়াত ভাল নহয় কিন্ কিন্তু তাই বা সি বেলেগ এটা এক্টিভিটিত ভাল। চাপজ ভ ভাবি লোৱা তাই মানে অ ডান্স কৰাত ভাল- চিত্ৰ কৰাত ভাল কিন্তু তাই মানে অ আঁকিব পাৰে ভালকে ছবি চ ছবি তবি আঁকিব পাৰে। তাই নাচিব পাৰে পঢ়াৰ কিন্তু তাই ভাল নহ কিন্তু বেলেগ কিবা তাই শিকি আছে এনেকে আমি যোনে পঢ়াত ভাল নহয় কিছুমানে আৰু এনে এনেকে বেলেগ এক্টিভিটিছত ভাল হয়। কোনোবা লৰাই মানে পঢ পঢ়াতে ভাল হয় কিন্তু এনেকে বাহিৰৰ এক ত ভাল নহয় যেনেকে কোনোবাই ফুটবল খেলিব নোৱাৰে কোনোবাই বাহিৰৰ খেলা ধূলাত ভাল নহয় নাচিবও পাৰে কোনোবাই কোনোবা অ পঢ়ি পঢ়াত ভাল এনেকে বহুত ধৰণৰ আছে। ৰুণ আমাৰ শিক্ষাটো এটাৰ পৰা এটা মানে হ'ব পাৰে কিছুমানে কিছুমানত ভাল আৰু কিছুমানে কিছুমানত ভাল কিন্তু নিজৰে মানে চবৰে নিজৰ নিজৰ এটা যোনটো মানে শিকিব মন টো মানে শিকাতো অ শিকিব পাৰি আৰু না যোনটো মন গৈছে সেইটো শিকিব কত ভাল মন পৰে ক'ত মানে আমি এনে ভাল শিকিব পাৰো পঢ়া পঢ়া অকল নহয় কিন্তু পঢ়াৰ বাহিৰে বহুত বেলেগ বেলেগ আছে আৰু ন। ত আমি আজিৰ আমাৰ কথা পাতাতো সেই কেনে নেকি আমাৰ মানে টাইমো হৈ আছে অ আপোনাৰ কথা পাতি বহুত ভাল লাগিল আপোনাৰ পৰা বহুতে কথা শিকিব পালো মই আৰু আশা কৰো পিছতো এনেকে কথা পাতব পাম বুলি।
হয়।
ৰাখক
অ' দে হ'ব।
অ'